হেল্ল'উ
হেল্ল' অ শুনিছো
কি কৰি আছা
এয়াহ সন্ধিয়া চাহকাপ খাই পেলাই বহিছ তুমি চা খালা নাই
মই চাহ খালো এই ক কচিং গৈছিলো কচিঙৰ পৰা আহি পাইছো
অ অ আজি ভাত কিহে খালা
ভাত এই দুপৰীয়া ভাতকেৰেলা ভাজি আছিলে
অ
ভাত কেৰেলা ভাজি আলুৱে বনালো তাৰ পিছত এই ওচৰৰ লগৰ এটাই গাঁৱত মানে ঘৰৰে এ কল পচলা আছিলে তাই কলপচলা বনালো ভালকে কুটা না কুটিব নাজানো যে তেনেকে আউ অলপ
অ অ
অলপকে কুটি বনালো তাই তাৰপিছত হেয়া দালি
উম উ বইল বইল দি মানি খাবা বইলিম খাবা বইলিম খাব লাগে ভাল তেতিয়া
বইল দিম খাওঁ মই এ সপ্তাহত তিনি চাৰিটামান খাওঁ ডেইলি নেখাওঁ যেনিবা
উম তাপাঁ প পঢ়া শুনা অকমান আগবাঢ়িছে ভাইটি হুয়ে উঠা নাই সুবিধা পে পৰীক্ষাৰ পাছ উঠাইছো উঠা নাই উঠিলে পঢ়িবলৈ দিব লাগিব চা ঘৰত উঠা ছো বাও কমাই এতিয়া এই চুৰ গছ ছিলে আকৌ টিউচন মেথছৰ টিউচনৰ মানে অ গণিত টিউচ সি মানে দাঁৱত ক্লিয়াৰ ক কথা আছিলে আজি কৰিলে নে ডাঁৱত কিলিয়াৰ সোনকালে আহছিলে চোন কৰিলে নেকি লগৰ ল'ৰা কোনোবাই নকৰিলে হেনো নকৰিবও পাই কৰি যদি পোৱা নাই বাও মই সোধাও নাই
ডাউট চাউট থাকিলে ভালকে ক্লিয়া ক্লিয়াৰ কৰি আহিবলৈ ক'বা তাক।
উম। উম দাউতবিলাক হে ভালকে বুজি আহিলে ভাল হয়।
উম টিউচন ভালকে কৰাই নে বা মাষ্টৰজনে।
অ ভালকে কৰে ভালকে কৰে বহুত ষ্টুডেন্ট মানে বহুত মানে ল'ৰা ছোৱালী তাত মানে হেৰি কৰিছে কচিঙত ভাগ লৈছে মানে গ্ৰুপ গ্ৰুপ মানে পাত ভাগ কৰি দিছে। যে
উম ঠিকে আছে ভালকে কৰিলে ভালেই বাৰু।
উম। এটাক মানে এটা হেৰিয়ত উম গোটৰ মানে সেহঁতৰ গোটটোত বত্ৰিশটা নে তেত্ৰিশটা আছে বুলি কৈছে কিমান হ'ব লাগিব ষ্টুডেণ্ট।
সি অকল টিউচনত টিউচন কলে নহব তাক ভালকে পঢ়িবলৈও কবা ঘৰত।
এই নৱম শ্ৰেণী, নৱম শ্ৰেণী ল'ৰা ছোৱালী বেছি আউ বে লেগ আও কোন কোন চেনিয়ে কই নাজানো বাৰু।
উম ঘৰত তাক প্ৰেক্টিচ কৰিবলৈ কবা মেথছবোৰ ভালকে। ৰেগুলাৰ ৰেগুলাৰ মেথছ কৰিবলৈ ক'বা তাক।
এই ফচাৰ্চ পেপাৰ এইবোৰ কিবা কিবি লেখিছে বাৰু কি কৰিছে? ধেমালি কৰিছে।
ঠিক আছে।
কালি আকৌ মোবাইলৰ পৰা বুজিলে হেৰি হয় এ।
কি বায়লজি নে কেমেষ্ট্ৰি কিবা বুজিলে চাইন্সৰ?
উম উম উম।
বিজ্ঞানটো ভাগ তিনটা নাথাকে জানো?
কি কি থাকে জানো?
কি কি থাকে যেনেকে অসমীয়াত বিজ্ঞানৰ ভাগ কি কি থাকে?
মই সুধিছো মই মই পাহৰিলো?
জীৱ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান
এ তিনিটা থাকে।
উম হুম।
সেইটো কথা। এতিয়া ভাগ কেইটা, কেনেকে কি বুজিছা? কি জানিব? তোমালোকৰ হেৰিয়ত পঢ়াওঁতেনে কিমান সময় পঢ়ায়?
আমাৰ সেয়াই আৰু দেৰ ঘন্টা নহয়গে এক ঘন্টা পোন্ধৰ মিনিট তেনেকুৱাকে পঢ়ায় আৰু। ষ্টুডেণ্টটো ঢেৰ নহয়।
উম।
গ্ৰুপো ঢেৰ তেনেকে, এটা এৰিলে আনটা আহে।
হয় হয়। তাকে তুমি হেৰি অকমান মনদি পঢ়িবা ধুনীয়াকে হেৰিবলাক নোটবিলাক যিবিলাক, লিখা বিলাক ধুনীয়াকে লিপিবদ্ধ কৰি লবা ধুনীয়াকে হাইলাইট কৰি কৰি লিখি থবা গম পাইছ নে নাই? যিখিনি মেইন ৱৰ্ড সেইবিলাকত মানে উজ্জ্বলকে কালাৰ হেৰি কৰি কৰি দিবা তেতিয়া বেছি ভাল হয় চকু দিলে মানে চকু পৰিব তাৰমানে মনলৈ আহি যায় কথাবিলাক।
উম। তাকে চেষ্টা কৰি গৈ আছো কি হয়গে আও পিছলে? ভালে হোৱাটো বিচাৰো।
তাকে কিবা এটাটো কৰিব লাগিব, এনেই নহয় নহয় এনেই টকা পইচা খৰচ শেষত কিবা এটা নহলে কিডাল হ'ব। সেইটোৱেতো কথা জীৱনৰ লক্ষ্যত সদায় আগত ৰাখি মানুহে আগবাঢ়িব লাগে। আগত ৰাখ বাকীবোৰ পিছ কিবা এটা ভাবি আছা সেইটো হবই লাগিব বুলি ভাবিব লাগিব।
এ লগৰ লগৰ কেইটা ভালনে?
ভাল ভাল।
সন্ধিয়া চাহটাহ খালে কিহে খোৱা?
এ বিস্কুত কেতিয়াবা এই টিউচনৰ পৰা আহোতেনে এই হেৰি থাকেতো চাহৰ দোকান বাহিৰত তাতে আৰু ইয়াৰ মানে ইয়াত ভাল ভাল হেৰি আছে তোমাৰ এ ভাপ পিঠা বনোৱা ভাপত ভাপ পিঠা বনোৱা তপ তাইপৰ দোকান কিছুমান আছে। ঘৰুৱা বস্তু বনোৱা নাই লাডু পিঠা তেনেকুৱা ত তাৰ লগতে কেতিয়াবা কেতিয়াবা খাও আও আও কেতিয়াবা কেতিয়াবা কেতিয়াবা এই চিংৰা চিঙৰাটো খাই ভাল পাওঁ যে অলপ চলপ।
শি
তেনেকেও কেতিয়াবা কেতিয়াবা খাওঁ মই। সেয়াই আও। কিন্তু বেছি তেনেকে ফাৰ্ষ্ট ফুত নাখাওঁ ফাৰ্ষ্ট
এই জাং ফুডবোৰ বেছিকে খালে বেয়া পেটৰ কাৰণে। চিঙৰা পিঙৰা এইবোৰ খালে মানে গেছ হ'ব দেই বেছি নাখাবা। ভাত কেইটামানে খাবা লাগিলে বইল কৰি আলু পিটিকা দি।
হয় তেনেকেই উম হ উম কি ৰাতি এতিয়া
তাকে তাকে ভাবিছো। সৰু সৰু বেঙেনা আছে, দালি বেঙেনা এইবোৰে খাব লাগিব আও কি খাবা মাছ পুঠি নাই।
উম হম। মাছ চাছ খাই মাছৰ সৰু মাছ খাবা বুইছা নাই। ডাঙৰ মাছবোৰ বেছি বৰ কে খাই
পাবও লাগিছে নহয় বজাৰত আ বজাৰখন ভাঙিছে মই কোৱা নাছিল।
পাই সে নাই ইয়াৰ পৰা ইয়াৰ এইখনতো ভাঙিছে বাৰু সি তুমি সোণাপুৰ বজাৰখন যে মই সদায় কওঁ তোমাক তুম নোযোৱা আকৌ সেইখন ইমান ধুনীয়া ধুনীয়া মাছ পাই মই যেতিয়া ঘৰত আছিলো। পাৰিবা হে অলপ খোজ খোজ চোজ কাঢ়িলে ভালহে। নিজৰ কাৰণে ভাল নিজৰ স্বাস্থ্য অলপ
হ'ব হ'ব নিশ্চয় নিশ্চয় নিশ্চয় যাম আৰু খাম। মই মাইনাক উঠাই দিওঁ ৰবা তুমি তোমাৰ লগত কথা পাতি থাকো ন অ হয় হয়। আৰু তোমালোকৰ কথা পাতো থাকো আও মই মাইনাক উঠাই দিওঁ। মাইনাক উঠাই পেলাই পঢ়িবলে কওঁ। অ মাইনা। মাইনা উঠা টাইম হৈ গ'ল। চাহ একাপ বহা বহা দেই ভাল লৰা, গুড বয়, যোৱা, ভাল লৰা বহা। মাইনাক উঠাই থৈ আহিছো চাহ কাপ বনাও। তাৰপিছত তাক চাহ কপ দি লও।
উম।
আৰু কিবা কবি আ কিবা কবা নেকি?
নাই নাই ঠিক আছে তুমি কামত লগা। ৰাতিকে কি বনাবা কিহে বনাবা?
তাকে ভাবিছো বেঙেনা আম ভাইছে নেকি বেঙেনা আম আলু সৰু আলু আৰু বেঙেনা।
মই সেই টিউশ্যন কৰা যে সেই ছাত্ৰটো আহিছে ছাত্ৰজন ময়ো তেতিয়া টিউশ্যনত লাগো তুমি তোমাৰ কামবোৰ কৰা।
অ তুমি আকৌ এই হে ঘটনা নিজৰ পঢ়াটো যদি তাক পঢ়িবলৈ পেলাই সেই তুমি নিজৰ পঢ়াটো অকণমান চাই চাবি গম পাইছা নাই
ঠিক আছে তেনেকে ক কৰো বাৰু। কিন্তু কেতিয়াবা আকৌ বেছিকে তাক চাই দিবলগীয়া হয় যে ছাত্ৰটোক।
অ নহয় নহয় সেইটো সেইটো হেৰি নকৰিবা আৰু তুমি ভালকে পঢ়াবা পঢ়োৱাটো যাক পঢ়োৱা তুমি ভালকে পঢ়াবা নিজও পঢ়িবা সেইটো কৈছো কেতিয়াও হেৰি
হয় হয় উ ঠিক আছে ন উম ঠিক আছে দিয়া হ'ব দে শুভৰাত্ৰি।
হ'ব ধন্যবাদ।